হেল্ল'। অ কি কৰি আছা?
এয়া, আছো।
পিছত ভাত পানী খাৱা লাৱা হল?
পানী খালো আৰু, ত‌ই খালি?
ময়ো এই মাত্ৰ খালো খাই এনেই বহি আছো বাৰু তই ব্যস্ত আছা নেকি ব্যস্ত নাই কিজানি?
ব্যস্ত নাই দে।
তাকে বোলো অলপ কথা পাতো এতিয়া মানে। কথা পাতিব লগা আছিলে পশুপালন বৰ্তমান মানে গম পাইছে আজিকালি। আত্ম সহায়ক গোটবিলাকত চৰকাৰে মানে বহুত মানে তৰ পইচা দিছে দি পেল। গতিকে তাৰ জৰিয়তে মানে আত্মসহায়ক গোটবিলাকৰ মহিলাসকলে। গৰু, ছাগলী, গাহৰি এইবিলাক মানে পুহি পশুপালন বিষয়ে মানে। আগবঢ়াব পাৰি তাৰ পৰা সাৱলম্বী হব পাৰে যিখিনি আমাৰ। মানে আমাৰ মহিলাখিনি আছে।
এ তহঁতেতো ছাগলী পোহা।
ছাগলী আহ-আহ ছাগলী আছে।
অ সেনেকে পশুপালনত সেনকে পৰে আৰু তই কি হবা এইটোৰ ওপৰত। কেনেকুৱা মানে তোৰ মানে মনোভাৱটো কচোন অলপ।
পোহো মানে ভাল এতিয়া। গাঁৱৰ মানুহবিলাক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত। ক্ল ন এটা ভাল বস্তু ধৰ।
উম উম।
এ পশুপালনৰ এটা। আহ কি বুলি কয় আৰু গৰু, হাঁহ এৰ গাহৰি। চবৰ। চবৰ জৰিয়তে তৰ কিনা চলি থাকিব কাৰণে।
উম-উম তাকটো সেইটোৱে। তাকে এতিয়া মানে। ছাগলী, গৰু, গাহৰি, মুৰ্গী‌। তাৰ পিছত হাঁহ এইবিলাক। পশুপালন কৰি আজিকালি মানে বহুতখিনি মহিলা নিজে স্বাৱলম্বী। হোৱাৰ দিশে মানে আগবাঢ়িছে নিজৰ ঘৰৰ নিজৰ পুৰুষজনক পইচা। সাহায্য দিছে বহুত। উম-উম বহুতখিনি সাহায্য চৰ্চা চৰকাৰৰ ফালৰ পৰা মানে পশুপালনৰ কাৰণে আত্মসহায়ক গোটবিলাক হওক বা কিছুমান এন জি অ' আছে এন জিঅ' বিলাক এইবিলাকৰ ক্ষেত্ৰত বহুতখিনি মানুহ সহায় কৰিছে মানে মানুহক গাহৰি পোহা বা এ তোৰ এ হাঁহ, ছাগলী এইবিলাক পোহাত মানে বহুত ভাল হৈছে এতিয়া মানে মানুহখিনি এনেকুৱা হৈছে যে এ এনে থকাতকে নিজে যদি গা গাঁৱলীয়া মানে গাঁৱলে গাঁৱত বাস কৰা মানুহখিনি ধুনীয়াকে পশুপালনৰ জৰিয়তে মানে নিজে স্বাৱলম্বী হ'ব পাৰে নিজে যে নিজে নিজৰ খৰচখিনি উঠব পাৰে তেনেকৈ মানে
অ আজিকালি উ পশুপালনতটো যিহেতু এটা হেৰি টাইপ হৈ গৈছে প্ৰফেশচন টাইপ হৈ গৈছে ধৰ বৃত্তি
উ
এ তাৰ কাৰণে ধৰ হেৰি লাগে ধৰ অলপ কি বুলি কম এইটো সজাগতা এ কিছুমান ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজন আছে। ধৰ ভেকচিন কেতিয়া দিব লাগে। ধৰ সেনেকুৱা টাইপৰ বস্তুবিলাক। নেহলেটো এনেই ধৰ হেৰি কৰি থাকি লাভ নাই না।
উম সেইটোয়ে সেইটোৱে এতিয়া মানে পশুপালনৰ জৰিয়তে মানে ভাবা নাই মানুহখিনি স্বাৱলম্বী সঁচাকে স্বাৱলম্বী হৈছে বুলি।
অ কি হব। ভালকে সঁচা কথাটো বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে মানে।
যদি সজাগতা নাথাকে মানুহৰ সময়মতে যদি ভেকচিন নিদিবা পাতি এইবিলাক যদি সময় মতে বেমাৰত কৰ আৰু যদি চাই গৰু ছাগলী এইবিলাক আৰু যদি বেমাৰ লাগে পতকে ভাল নহয় এইটো
ভাল নহয় তাতে এতিয়া মানে এনেকুৱা হৈছে যে উম উম এতিয়া কি বুলি কয় পশুপালনৰ জৰিয়তে আমাৰ গাঁৱলীয়া যিখিনি মহিলা আছে বা এ যিবিলাক মানে দুখীয়া মানুহৰ ঘৰ আছে তেওঁলোকে পশুপালনৰ জৰিয়তে চলি আছে ক'ব গ'লে কাৰণ আমাৰ যিখিনি আমি যেতিয়া আমি মানে ভাৰতৰ বা অসমৰ যি যেতিয়া আমি ইতিহাস ফুৰাই চাওঁ তেতিয়া মানে আমি দেখা পাওঁ যে আগতে অঘৰি অঘৰি জনজাতিসকলে মানে পশুপালনৰ জৰিয়তে নিজৰ জীৱন নিৰ্বাহ কৰিছিল।
অ প পশুপালনতো বহুত হেৰি আছিলে বহ বহুত পুৰণা যুগৰ পৰা হয়।
ঠিক সেইদৰে মানে এতিয়া আমাৰ মানুহখিনিয়েও এনেকুৱা এনেকুৱা হ'ব নালাগে যে মই ভাবো যে আজিকালি যিখিনি ল'ৰা-ছোৱালী আ নতুনকৈ উঠি অহ প্ৰজন্মটো আছে সিহঁতে মানে ভাবে যে পঢ়ি শুনি চাকৰি চাকৰিটোৱে মানে মেইন বুলি ভাবে কিন্তু কিছুমান এনেকুৱা আছে যিয়ে মান বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী লৈও চাকৰি বাকৰি পোৱা একো সম্ভৱ হোৱা নাই গতিকে তেওঁলোকে পশুপালন কৰিব পাৰে পশুপালন কৰি ফালে নিজৰ যিখিনি উপাৰ্জন আছে সেইখিন আহৰণ কৰিব পাৰে। আহৰণ কৰি নিজৰ শৰীৰ নিজ নিজে উ উম নিজে থিয় থিয় হ'ব পাৰে সেইখিনি সেইখিনি তাকে চৰকাৰে আৰু
আৰু যিবিলাক ধৰ হেৰি আছে এ গৰু ছাগলীৰ যিখিনি মলমূত্ৰ সেইখিনিতো সাৰ হিচাপে বব্যৱহাৰ কৰিব পাৰি ধৰ আমাৰ শাক পাচলি ক্ষে
শাক পাচলি এইফালে আমাৰ যিখিনি অ শাক পাচলি ধান খেতি হওক যিখিনি খেতি মানুহে কৰে
খেতিৰ লগতো এটা ধৰ ভাল ৰিলেশ্যন আছে
উম ভাল ভাল ভাল বহুত ভাল টাৰ মানে গৰু দি অকল যে গৰুটো বিক্ৰী কৰিয়ে আহ গা গাখীৰটো
প্ৰতিন এটা পায় সেইটো মানে বহুত অপচন আছে আৰু ধৰ
সেইটোয়ে সেইটোয়ে বিকল্প বহুত আছে ব এইটো এতিয়া মানে গৰুৰ পৰা উ গুৰুৰ পৰাই মানে বহুত খিনি মানে উপাৰ্জন কৰিব পাৰি যেনেকুৱা কলিয়ে তই যে হেৰি হাল বাব পাৰি হাল বাৰি ফালে মাটি চহাব পাৰি তাৰপিছত মাটি ত সেই গৰুৰ মল মূত্ৰৰ দ্বাৰা সাৰ প্ৰয়োগ কৰিব পাৰি তাৰ পিছত গৰুৰ গাখীৰ বিক্ৰী কৰি মানুহে উপাৰ্জন কৰিব পাৰি সেই গৰু সেই গৰুটো আকৌ যেতিয়া মানে মানে তোমাৰ যিটোকে আমাৰ গাঁৱলীয়া ভাষাত দমৰা গৰু সেইটো বিক্ৰী কৰি মানুহে উপাৰ্জন কৰিব পাৰি তাৰপিছত গাখীৰ আকৌ যিখিনি খোৱাৰ কাৰ প্ৰটিনৰ কাৰণে গাখীৰ প্ৰয়োজন যিহেতু আজিকালি আমাৰ মানুহৰ প্ৰটিনৰ অভাৱ হৈছে আগ দিনটো লাগে যিহেতু মানুত সেনেককা প্ৰটিনটো মানে গাখীৰৰ অধিক গুৰুত্ব থাকে সেনেকে মানুহে মানে ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান পশুপালন এনেকে কৰিয় নিজৰ জীৱন নিবাহ কৰিব পাৰে আজিৰ মানে গাঁৱলীয়া যিখিনি মানুহ আছে গাঁৱত গাঁৱত বাস কৰা
সেইটোৱে আৰু হেৰিবোৰ যিটো মই হেৰি কৰিছিলো। কি বুলি কয় এইটো এৱৰনেছ মানে সজাগতাৰ কথা কৈছো যে প্ৰজনন আছে আজিকালি কৃত্ৰিম প্ৰজনন কৰিব পাৰি ধৰ
সেইটোয়ে এতিয়া।
আহ নিচাৰেলি যদি হেৰি বাই কেইদিন বজ নকৰো আমি হম
উম হম ঠিকে ত মানে মানুহৰ এটা বিকল্প আহি আহি গৈছে যে চাকৰি নাপ চাকৰি ন নাপালেও বা কিয় বেলেগ ব্যৱহাই নকৰিলেও পশুপালন কৰিও মানে গাঁৱলীয়া মানুহৰ যিখিনিতি ই নতুনকৈ উঠ অহাৰ প্ৰজন্মৰ ল'ৰা ছোৱালী খিনি যে সিহঁতৰ পঢ়া-শুনা আপোনাৰ লগতে এইটোও মোৰমতে কৰিব পাৰে আৰু
একদম পুৰা আজিকালি ধৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰা বা হেৰি কৰাৰ পিছত ডিগ্ৰী কৰি থাকোঁতে সেই সময়খিনিত ধৰ একদম ধুনীয়া এটা হেৰি হয় আৰু এইটো যদি ইচ্ছা কৰে
উম উম সেইটোয়েটো সেইটোয়ে এয়া মানে চৰকাৰৰ গুৰুত্ব দিয়া দেখা পাইছো চৰকাৰৰ যিখিনি ভূমিকা আছে তেওঁলোকে পালন কৰা মই দেখা পাইছো যিটো পশুপালনৰ ক্ষেত্ৰত এতিয়া গাঁৱে গাঁৱে এন জি অ' এন জি অ' বিলাক গৈছে এন জি অ' বিলাক যায় উ পু সমূহত তোমাৰ ভেকচিন দিয়া তুমাৰ যিখিনি সময়মতে দৰব পাতি দিয়া তাৰ যোগাৰ কৰিছে আত্মসহায়ক গোটৰ মহিলা মানে চৰকাৰে সাহাৰ্য দিছে যে পশুপালন কৰক বা কিয় নতুনকে এটা এ ব্যৱসায় আৰম্ভ কৰক তেনেকে যাতে তেওঁলোকে স্বাৱলম্বী হব পাৰে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে। তাৰপিছত ইফালে এইটোতো হয় আৰু সেইটো পশুপালনৰ কিছুমান ই ইতিবাচক দিশটো বাৰু আছে বহুতদিন ইতিবাচক দিশটো কিবা আছে বুলি ভাবা নেকি
নেতিবাচক দিশটো ধৰ যিটো কৈছিলো ধৰ এ চা এ চাফ চিকুণকে যদি নাৰাখে ধৰ হেইবিলাক বাহা চাহ বিলাকতো মৃত্যুৰ হব পাৰে মানুহটোক যিদৰে উন্নত কৰিলে ইদৰে আকৌ অৱনমিতও কৰিব পাৰে অৰ্থনৈতিক ভাৱে
সেইটোৱে সেইটোৱে ঠিক কৈছা বাৰু এতিয়া যেনেকুৱা তোমাৰ সেইটোতো হয়ে এতিয়া মানে। যেতিয়া কেতিয়াবা দেখা যায় যে গাহৰি হওক গাহৰিৰ ক্ষেত্ৰত চ ত' এনেকুৱা কিছুমান বেমাৰ বিয়পা দেখা যায় উম অ এ মানে যিটো সক্ৰিয়তা বা সজাগতা নাথাকে তে তেতিয়া যে মানুহখিনি মানুহে যদি সেইটো বস্তুৰ মানে গুৰুত্ব নিদিয়ে তেনেহলে সেইটো বেমাৰৰ পৰা যায় হয়তো যেনেকে এতিয়া মানে তোমাৰ ভাইৰেল ফ্লু আহে বা নিবা ভাইৰাছ এনেকুৱা মানে বেমাৰবিলাক আহে সেইবিলাক মানুহৰ মাজতো সংক্ৰমিত হব পাৰে তেনেকে মানুহৰো বেমাৰ আজাৰ হব পাৰে গতিকে ঠিক নিজৰ সময়মতে ভেকচিন উম সময়মতে ভেকচিন ডক্তৰৰ ওচৰত ভেটেনাৰী দৰৱ পাতিৰ ব্যৱস্থা কৰা সময়ে সময়ে পশুৰ চিকিৎসা কৰি পাৰ থকাতটো মানে মন হব অতি গুৰুত্বপূৰ্ণ কথা মানুহখিনিও তেতিয়া ব সক্ৰিয় থকাটো মানে জৰুৰী আৰু এইটো ক্ষেত্ৰত
উল এই তো হ হ'বই লাগিব যদি সেইটো নাথাকে তেতিয়া একদম মানুহটো যিদৰে কিদৰে অৰ্থনৈতিকভাৱে পুঙা হৈ যাব।
প সবল হৈছে সেইদৰে মানে আপুনিভাৱে মানে দুৰ্বল হৈ যাব। হয় আৰু মানে কাৰণ তেতিয়া ঘৰটো বেমাৰ আজাৰে দেখা দিব তেতিয়া আৰ্থিকভাৱেও তেওঁ মানে অৱনমিত হ'ব সেইটোৱে আৰু পশুপালনটো মানে কৰিব লাগে চবে মই তাকে ক আমাৰ যিখিনি উঠি অহাৰ প্ৰজন্ম আছে আৰু এতিয়া মানে এনেকুৱা হৈছে পশুপালন আগৰ গাঁৱৰ পদ্ধতিত নহয় যে উম গৰু আছে পথাৰ চৰাই চা বা ছাগলী আছে চৰাইচা আজিকালি বহুত মানে আধুনিক
কৃত্ৰিম ভাৱে আমাৰ আহ আমাৰ যিটো মঙগলদয় সন্মানীয় বিদুৎ বিধায়িকা আছে তাতো পশুপালনৰ হেৰিয়ে দিছে আমাৰ সমষ্টিও যিহেতু তাৰপিছত আৰু এইফালে চিপাঝাৰত এটা প্ৰকল্প আছে কৰৰষূতি প্ৰকল্প তাতেও বহুত নিবনুৱা অ শংকৰসতি প্ৰকল্পত আৰু সেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে যিহৰ মাজত সজাগতা নথকাৰ ফলত আমি বস্তু ভালদৰে হেৰি কৰিব পৰা নাই
আমি বুজিব পৰা নাই বস্তুটো সেইটো এতিয়া মানে আমাৰ আমাৰ দায়িত্ব যে আমি যিখিনি উঠি অহা প্ৰজন্ম আছে সিহঁতক মানে এইটোৰ বিষয়ে সজাগতা দিওঁ তাৰ ওপৰত আমি তেওঁলোকক বুজাব পাৰোঁ উম
উম উম বিশেষকে মই ভাবো বৰষুতিৰ যিটো প্ৰকল্প আছে আমাৰ বৰখুতি প্ৰকল্পটোৰ বিষয়ে ভালদৰে হেৰি কৰক
উম উম ভালদৰে
অধ্য় অধ্যয়ন কৰক আৰু তাত কি হৈ আছে কি হোৱা নাই এইবিলাক চাই চিতি যাতে আৰু হেৰি কৰক যিমান হৈ আছে তাতকে বেছি উন্নত কৰক সেইটো
ঠিক কৈছা ঠিক কৈছা তাকে বাৰু এনেকুৱা আমি পিছলে ধ্যান দিব লাগিব যাতে এ আমাৰ যিখিনি অনুজখিনি আছে তেওঁলোকে এইখিনি বস্তু বুজি পায়
উম
তাকে বাৰু এতিয়া তোমাৰ লগত এইখিনি কথা পাতো বুলিয়ে আহিলো ভাল লাগিল পাতে এই কথাখিনিয়ে বহুত কথা পাৰিলোঁ পাৰোঁ এতিয়া ৰাখোঁ উম উম ঠিক আছে